হেল্ল'?
অ।
শুনিছা?
অ শুনি আছোঁ।
অ, কি কৰি আছা পিছে?
এনেই আছো ৰবা।
অ, এনে আছা নেকি? হেল্ল'?
অঁ।
অ। বুলু হাৰী তাকে কি কৰিছা বুলিকে মই এনে খবৰ ললোঁ।
উম এনে ঘৰতে আছোঁ, কেনে গৰম দেখিছাই।
বতৰটো ডাৱৰীয়া যদিও গৰমে গৰম।
যে মানে নকওঁ
তোমাৰ ভইচটো ভালকে অহা নাই।
বতৰটো
যোৱা? আছে আৰু। হেল্ল'?
অ'!
হেল্ল'! শুনিছা?
ভইচ ত' ৰখি-ৰখি আহি আছিলে। হেল্ল'?
হেল্ল'! ৰ'বা মই বাহিৰত যাম। হেল্ল'! এইবাৰ শুনিছা?
অ'! এতিয়াহে আহিছে, ভাল কৰি।
অ'! কিবা ঘৰৰ ভিতৰত নেটৱৰ্ক নাপাই চাগে, আমাৰ। মই ঘৰৰ ভিতৰত সোমাইছিলোঁ মানে।
অ'!
তাকে আৰু কি ক'বা আৰু আজিকালিৰ বতৰটো মানে! ইমান গৰম হৈ গৈছে! দিনক- দিনে। ক'তো যাবই পাৰা নাই জানানে! ফুৰিব কাৰণে। তুমি গৈছা নেকি ক'ৰবাত ফুৰিব?
মইয়ো যোৱাই নাই বহুত দিন হ'ল। এনে যাওঁ বুলি ভাবি আছোঁ বাৰু!
অ'!
চাওঁ ৰ'বা কেতিয়া যাব পাৰোঁ! বতৰটো এনে, যোনদিনাখন বৰষুণ, মানে কি! ৰ'দ দিয়ে, সিদিনাতো যাবই নোৱাৰি, বহুত ৰ'দ! আকৌ, যোনদিনাখন অলপ ভাল হয় বতৰটো, সিদিনাখনে, আকৌ বৰষুণ দিব।
উম! হয় দিয়া, ঠিকে কৈছা। অ'! বৰষুণ মানে, এতিয়া আৰু কৰ'বাত যদি যাব খোজা, আধাতে বৰষুণ দিব আধাত আধাতে গৰম! আধাতে ৰ'দ। মানে, কি ক'বা আৰু সমস্যাই কমপ্লিটে নহয়চোন।
সেইকাৰণেতো বেমাৰবোৰ হৈ আছে।
অ'! এই, এনেকুৱা বতৰৰ কাৰনে বহুত বেমাৰ হৈছে মানুহৰ! মোৰে আনকি, কেইদিনমান মই বেমাৰতে পৰি আছিলোঁ! এতিয়াহে, অলপমান ভাল হ'ল, মোৰ বেমাৰ।
অ'! আকৌ, এই গৰমত ঠাণ্ডা-ঠাণ্ডা খাবও ইচ্ছা যাই থাকে ন'! সেইকাৰণে।
অ'! ঠাণ্ডা খাব মন যায়। কৰ'বাত গ'লে আৰু ঠাণ্ডা নাখালেচোন, নাযায়েচোন মনে।
উম, মইতো বিৰাট খাওঁ!
অ'! কি কি ঠাণ্ডা খোৱা পিছে, তুমি? পিছে, খোৱাতোও বেয়া আচলতে, আজিকালি! কেমিকেল থাকে ন' চব ঠাণ্ডা বিলাকতো। আৰু ষ্টিং বিলাক খাব নালাগে।
উম, উম, উম।
ষ্টিং টো বোলে কিবা বহুত বেয়া বেয়াকে বনাই বোলে, ফেক্টৰী এনেকুৱা! কেইদিনমান মানে, নিউজ পাইছিলোঁ আৰু।
মইয়ো পাইছিলোঁ ৰ'বা কিবা। বহুত চুগাৰ থাকেতো ক'ল্ড ড্ৰিংক বোৰত।
অ' সেইটোৱেতো! সেইকাৰণে, মানুহ বিলাকে চুগাৰ থকা মানুহ বিলাকেতো, এইবিলাক, এভইডে কৰিব লাগে, সেইবিলাক। খাবই নোৱাৰে।
খাব লাগে। কিন্তু, আ'ক ইমান দাম!
অ'! সেইয়াইতো, ইমান দাম আৰু! কি ক'বা আৰু। আজিকালি আৰু বেমাৰ হ'লে সহজে পইচা পাতি নহলে বহুত প্ৰব্লেম হৈ যায় না ঠিক কৰিব নোৱাৰিল তো আৰু মানুহ, টো ডাইৰেক্ট ক'বই গ'লে তপকিয়ে যায়
অঁ ঠাণ্ডা বহুত ঠাণ্ডা ঠাণ্ডা ঠাইবোৰত বা কেনেকুৱা এতিয়া,
উম
সিহঁতৰ বা,
সেয়াইতো হৈছে আজিকালি মানে,
চবতে প্ৰব্লেম অঁ,
সেয়াই হৈছে আৰু এতিয়া জীৱন মানুহৰ জীৱন আজি আছে কালি নাই সেইকাৰণে আৰু যিকেইদিন আছে আৰু নিজৰ স্বাস্থ্যটো ভালে ভালে ৰাখিব চেষ্টা চিন্তা কৰিব লাগে আৰু, আৰু এতিয়া কিছুমানে এনেকুৱা গৰমৰ কাৰণেও কিমান মানুহ মানে, প্ৰেছাৰ থাকে ন মানুহৰ, সেই প্ৰেছাৰৰ কাৰণেও মৰি আছে কব গলে বিশেষকে,
উ হু প্ৰেচাৰ ষ্টক হয় যায় যে আমাৰ মাৰ হাই, প্ৰেছাৰ হৈ গৈছে,
অ অলপমান হেৰি ক কৰিব ল কিবা বোলে প্ৰেচাৰ হলে কিবা টেঙা খাব লাগে নেকি
অ এই হেৰি তেতলি টেঙা খাব লাগে
অ হাই প্ৰেচাৰ হলে তেতলি টেঙা খাব লাগে আৰু ল' প্ৰেচাৰ হলে কিবা মি মিঠা খাব লাগে বোলে
উম
উম
এনে খাই আমি বাৰু টেঙাটো বহুত খাওঁ
উম।
মাছত দিয়ে হওক বা এনে হওক
হয় খাও খাও টেঙা খাও টেঙা খাই ভাল লাগে আমাৰ বেছিকে মেচতা টেঙা খাও,
অঁ
উম।
মেচকা টেঙা মাছেৰে ভাল লাগে
উম, হয় দিয়া কি বুলি কয় আমাৰ গছ আছিলে নেস্তা টেঙাৰ কেতিয়াবা লাগিলে কবা
অ হয় নেকি
উম আমাৰ ঘৰতে মানে ৰোৱা আছিলে আমাৰ মাজে মাজে দালিত দি কেনেও খায় বা মাছ এনেকুৱা মাছৰ লগত বনাই কেনেও খায়
তুমি আৰু ইমান দূৰত থাকা কৰ' পৰা মোৰ কাৰনে মে চ কাটেঙা আনি লৈ আহিবা
কেতিয়াবা লগ কৰিব গ'লে লৈ যাম দিয়া তোমাৰ কাৰণে মোক মনত পেলাই দিবাচোন এবাৰ
অ হ'ব দিয়া তেনেহলে ভালেই হ'ব।
অ। সেয়াই তেতিয়া তোমাৰ আৰু মাহকো খাব দিব পাৰিবা পেচাৰ-চেচাৰ হৈ আছে ন আৰু।
উম'।
কে-না -
হয় আৰু যে ডাৱৰীয়া বতৰ কৰিলেও মানে মাথা-চাথা ঘূৰাই যায়।
অ হয় এই তাৰমানে কেতিয়া হৈ যায় মানে যেতিয়া- ৰ'দ দিয়াৰ নিচিনা হয় আৰু অলপ ডাৱৰ আজি বতৰটো অলপ এনেকুৱা হৈ আছে। মানে অলপ ৰ'দ- গৰমতটো আছে তাৰ-ছত কিন্তু ডাৱৰীয়া বতৰ এই সেনেকুৱা হলে মানুহৰ মাথা ঘূৰাই বা কিবা হয়, এ সেনেকুৱা টাইপৰ হয়। উম।
অ' ঠিকেই।
ঠিকে হৈছে। সেয়াহে আৰু কি ক'বা আৰু মানুহৰ জীৱন! সেইকাৰণে অলপ সময় যি কেইদিন আছা অলমান ভাল কে থাক'ব লাগে ন মানুহৰ লগ মি- লা-প্ৰ্ৰীতিকে, আৰু আৰু নিজৰ
ত সেইকাৰণে
অ, মই ভাল পাওঁ ঠাণ্ডা দিন আৰু গৰমৰ দিনত মানে বিভিন্ন ধৰণৰ বেমাৰ মানুহৰ খুজুতিৰ বেমাৰ হৰ পৰা কিমান, কি ইনফেকচনো হয় ন? ঠাণ্ডা দিনত হ'লে এনেকুৱা ইমান নাথাকে। ঠাণ্ডা দিনে ভাল। আৰু ঠাণ্ডা দিনত মানে- যি ইচ্ছা সেনেকুৱা কাপোৰো পিন্ধিব পাৰি ন? আৰু গৰম দিনত আৰু একো কাপোৰ পিন্ধিবই ইচ্ছা নাযায়চোন গৰমত।
তাকে আৰু ওলাই গলেও মানে ভালকে গ'লেও লাষ্ট টত চব বেয়াই হৈ যায়।
অ' আৰু চাবাচোন মুখৰ চেহেৰাই বেয়া হৈ যায় ঘামি-জামি কেনে মানে কতবা ফুৰিব যাবা হে, ফুৰিব যোৱা বাদেই দিয়া তুমি ঘ'ৰ পৰাই দোকানলৈ যোৱাচোন তেতিয়া গৰমত ঘামি কেনে উৎপাত হৈ যায়।
অ' সেইকাৰণে চাগে গৰম দিনত বিয়া-চিয়া নাথকে।
হ'ব পাৰে, গৰম দিনত সেইকাৰণে বেছিভাগে বিয়া নকৰা তাতে আৰু- পিন্ধা আৰু আৰু বহুত গৰমত আৰু শাস্তি পায় ন' মানুহ বিলাক ইমান কাম কৰিব নোৱাৰে। ঠাণ্ডা দিনত মানে হেই- কামটো কৰিলে ইমান কষ্ট নাপায় যিটো মানে গৰমৰ দিনত পায়।
সেইয়াই আৰু, ঠাণ্ডা দিনে বেষ্ট আৰু ক'ব গলে।
তাকে।
উম' আৰু ঠাণ্ডা দিনত এনেকুৱা চাবাচোন বেমাৰ-আজাৰো নহয় আৰু স্কিন ভাল হৈ আহে। মোৰ স্কীিন ভাল হৈ আহে গৰম দিন হোৱাৰ লগে-লগে মোৰ স্কিনৰ মানে ধ'চিয়া উৰি গৈছে।
মোৰো চেম একে, আগতে অকন চেনিটাইছৱ ফালৰ পৰা কিবা-কিবি হৈ আছে।
অ' মুখত কিবা-কিবি ওলাই যায় মানে, এইবিলাক ঠাণ্ডা দিনত হলে মুখৰ আহ অ' মানুহ অলপ বগাও হয় গৰম দিনত ক'লা হৈ যায় মইতো কলাই হৈ গৈছো।
তাতিও মানে আজিকাঢ়ি ৰক্ষা কৰাব নোৱাৰে।
উম, আৰু আজিকালি ৰ'দ ৰ'দটো অলপ বেছি হোৱা হৈছে ন' আগতে যিমান আছিলে। তাতকে দুগুণ প বেছি পৰিমণৰ ৰ'দটো হয় কাৰণে মানে মানুহৰ পুৰা চাপ বহি যোৱাইছে, এনেকুৱা ৰ'দ অলপমান পালে।
সেইটো জলবায়ুৰ উত্তাপ বাঢ়ি গৈছে।
অ', আৰু এতিয়া বতাহ আহিলেও মানে গৰম গৰম বতাহ আহে ন'। ঠাণ্ডা বতাহ নাহে যিটো মানে আৰু চব প্ৰদূষিত না, বস্তুবিলাক, বতাহবিলাক, বায়ু প্ৰদূষিত হৈ গৈছে চব। লেতেৰা জাবৰ-জোথৰ পেলাই কেনে। সেনেকুৱা প্ৰদূষিত হৈ গৈছে চব, সেনেকুৱাই লেতেৰা বতাহবিলাক পালেটো সেনেক কুৱা বেমাৰ আজাৰো লৈ আহে।
এটা সময়ত চাগে আমি উশা, অক্সিজেনে নোপোৱা হৈ যাম।
অ', অ', যিটো পৰিস্থিতি চলি আছে না সেয়ে ক'ব পাৰা। শা নিশা বন্ধই হৈ যাব চাগে কেতিয়াবা আমাৰ।
উম।
কি যে হ'ব আৰু এনেকুৱা বতৰ চতৰবিলাক হ'লে, ভাল হৈ থাকিলে বাৰু মানুহ নুহৰ কিবাবিলাকো ঠিকে থাকে ন' বতৰৰ কাৰণে বহুত বেমাৰো হৈ যায় নহয়, এনেকুৱা এতিয়া বৰ্তমানতো বৰষুণ নিভিজায় নি ভিজিবায়ে, এনেকুৱা বৰ ষুণ ভিজিলে, বেমাৰ আজাৰ হৈ যায়।
মইতো সিদিনাখন ভিজিছিলো অ'।
উম, আৰু কেতিয়াবা আৰু ভাব নহয় না, কেতিয়াবা তুমি ভাবিবা বতৰটো ইমান ধুনীয়া থাকে। চাকিত চাতি তাতি লৈও যোৱা নহয় কিন্তু সেইখিনি সময়তে চাবাচোন কেনেকুৱা বত বতৰটো হঠাতকে বতৰ ডাৱৰীয়া কৰি বৰষুণ দি দিয়ে। তাকো নৰ্মেল বৰষুণো নাই বতাহ বৰষুণ টাইপত দি দিয়ে।
হঠাতে পিছত আমাৰ যাব লগা ঠাই নোহোৱা হৈ যায় ক'ত ৰখো, ক'ত নৰখো।
সেয়াই। কি ক'বা আৰু। অ'। অ', চাহ খাই উঠিলো ৰ'বা, তুমি ভাত খালা নে চাহ খালা?
ভাত খাইছোঁ চাহ খাম ৰ'বা এতিয়া।
অ', তোমালোকে কি ভাত খাই উঠিও চাহ খোৱা?
অ', ভাত খোৱা সময় হ'ল।
অ'।
সেইকাৰণে।
অ', অ'। ঠিকে আছে, কিছুমানে আৰু দুইবাৰ তিনিবাৰ চাহ খাই ভাল পায় ন' আমাৰ আইতাহত তেওঁ মানে দুই তিনিবাৰকৈ এনেকুৱা চাহ খায় মানে।
আমাৰ ঘৰত চালে ৰ'বা। অ', এনে লাল চাহে খাওঁ ৰ'বা মই।
অ', লালচাহ খোৱা যদি ঠিকে আছে লালচাহ খাবও লাগে। আদা চাদা দি কেনে। লাল চাহ খাব লাগে মাজে সময়ে কাত- গাখীৰ চাহ ক'ব গ'লে খাব নালাগে মই আৰু গাখীৰ চাহয়ে ভাল পাওঁ নহয়।
মই আকৌ ভাল নাপাওঁ মোৰ গেছ উঠি যায়।
অ, মোৰোতো হয় মই যদি কন্টিনুৱাচলি- খোৱা ষ্টাৰ্ট কৰো ন গাখীৰ চাহ মোৰ কিবা বেমাৰ হৈ যায়।
সেইটোও হয় বেমাৰ হয় বহুত- পানী লৈ দিছে মোক পানী।
মানে গেষ্ট্ৰিক হৈ যায় ন। পিঠিটো হান মাৰে, বুকুটো বিষাব ধৰে। লাষ্টত আৰু ঔষধ খালে আৰু ভাল হৈ যাব আৰু কেইদিনমান নাখালে ঠিকে থাকিম আৰু খালে আৰু বেমাৰ- ষ্টাত হৈ যায় হেনকুৱা।
মোৰ যে বোকো জ্বলা কৰে।
অঁ অ, মোৰ কিবা পিঠিটো বিষাব ধৰে।